কি কৰিছা?
এয়া, এই শুব লৈছো। তই?
মই এয়া ভাত খাই পেলাই কৰ'বাত আহিছো।
অঁ', -অঁ', অ', -খালো অঁ', -।
কি খালি?
ভাত দালি আছিলে আৰু ডিম।
অ', ডিম কিহৰ লগত বনালি?
এ' দালি সুধা ডিম বইল কৰিছিলে।
অহ', বইল ডিম খালে ভাল মানে স্বাস্থ্যৰ কাৰণে।
অঁ। তই কিহে খালি?
মইতো এই লোকেল মাছ আছিলে।
অঁ', অঁহ', -অঁহ',।
তাৰ মাছ খালো।
অঁ।
পুৰা কচুৰঠু দিলো- তাৰ পৰা টেঙা আছিলে টেঙা ডি জুল বনালো একদম পুৰা টেষ্টি লাগিলে মজা লাগিলে খাই।
অঁ', ভাল লাগে তেনেকে।
উমঁ, পানী মাছটো খোৱা নহয় মানে।
অ'।
প্ৰথম দিনা চালনী মাছটো পুৰা মই টেঙা দিলো টেষ্টটো ইমান এটা ভাল নালাগিলে। আজি পথাৰত মাছ পালো, পুৰা লোকেল মাছ খালো, একদম মজা লাগিলে- তেনেকে খাই।
অঁ। আমাৰ পিনে তেনেকে মাছ নাই বাৰু।
অঁহ।
ঘৰত ভাল চবৰে?
উমঁ, ভালেই।
অঁহ', অ', -ভালে আৰু।
উমঁ।
হাঁ?
পথা
পথা আমাৰ ৰুই হ'ল। তহঁতৰ?
তহত কমপ্লিট হৈ' গল নি চব।
হ'ল, অঁ'।
তহত জল্দি হ'ল আক।
অঁ, আমাৰ এই মাটি কম যে।
অঁ, আমা আছে, আমাৰতো দুইবিঘা মান আছেগে।
অঁ'
এতিয়া মানে কি হৈছে তোৰ মাজতে পূৰা বৰষুণ দিলে ন, - দবা পিতাকে। এই মানে পানী হৈ গ'লতো, সেইকাৰণে মানে ৰুব পৰা নাই।
অঁ, বহুত জেগাতো, পানী বহুত আছে।
উম'
এতিয়া আকৌ পানী শুকালে ৰুব পাৰিম আৰু।
অঁ'
এতিয়া তোৰ মানে, তোৰ মানে ভাদ আহিন মান মানে হৈ যাবগে।
অঁ'
তহঁত ভাল হ'ল দে, ৰুলি সোনকালে।
তাকে।
উম'
তহত ৰোৱণি নে লগাইছিলি নে‌ নিজে ৰুইছিলি।
নিজেই, আমা বৰমাহঁতৰ লগত সলনি এৰিছিলেগে, মায়ে তাৰপিছত সেই বৰমাহঁতো গ'ল- ময়ো গলোঁ-
অঁ'
তেনেকেই ৰুৱে আমাৰ প্ৰতিবায়।
ঠিকে আছে। তেনেকে তহত মিলা প্ৰীতিতো আছে ভাল আমাৰ কি হয়, আজিকালি মিলা- প্ৰিতিবো নাইকিয়া হৈ গ'ল মানে ককাই ভাই বোকোত।
অঁ'
ত মানে সেইকাৰণে দিগদাৰ আৰু আমাৰ মানে এইটো এতিয়া ৰোৱনী লগাব লাগে, ৰোৱনী পাঁচশ টকা সাজিৰা।
অঁ'
পাঁচশ টকা দি এতিয়া ৰুৱণি লগাব লাগে, তঁতৰ ভালেই হ'ল তহঁতৰ মিলাপীতি আছে, যে সেইকাৰণে তঁতৰ ৰু- ৰুই দিছে আমাৰ আক এইবোৰ নাই নহয়।
তাকে, অঁ।
হাজিৰা লগাবলৈও যি দাম আৰু আজিকালি।
উম' ৰাস্তাতে বহি আছো আও ভাত চাত খাই আহি।
অঁ'
দছ দিন ধাৰষাৰ বৰষুণ দিলে নষ্টত চবিন ঘ চৌবিশ ঘণ্টা।
অঁ'
তাপা পুৰা টিকাফতা ৰদ আজি। তাৰ পৰা সেইকাৰণে তোৰ ফুলতে বহি আছো।
অ ৰ'দ দিয়াৰ কাৰণে ভালে হৈছে য'ত য'ত বানপানী হৈছে অকমান হলিও কমিছে।
তই নিউজ পাইছ নাই? এইটো শিৱসাগৰ, যোৰহাট ডিব্ৰুগড় গোটেই বামপানীয়ে গোটেই ধ্বংস কৰি গোটেই ফাহি নুহি নিছে।
উম একদম চবতে দেখিছোনে গোটেই ঘৰৰ ভিতৰলৈকে কেনেকুৱা হৈছে মানুহবোৰৰ মানে।
গোটেই মানুহৰ মানে তোৰ হাৰা শাস্তি হৈছে বানপানী কাৰণে।
উম।
এ তোৰ সিহঁতি তোৰ নদীৰ কাষৰীয়া মানুহ ন?
উম।
ত পানী অলপ মানে কি হয় নদীত অলপ পানী বাঢ়িলেত তো পুৰা বেছি হৈ যায় ন সেইকাৰণে তটা নদী কষৰে তোমাৰ মানুহবোৰ মানে সেইকাৰে প্ৰব্লেম আৰু নদীৰ কাষত ঘৰ থাকিলি এইটোৱেই প্ৰব্লেম আৰু।
নহয় হ'লেও কিছু জেগাতা এইবাৰ মানে নোহোৱা জেগাতো হৈ গৈছে, কৈছে নহয় দেখিছো নিউজবুকত।
এইতটো কি আছে তাৰ মাথাইৰি ভাঙিছে।
উম।
ডাঙৰ ডাঙৰ মাঠৰি ভঙি গৈছে, তাৰপৰা তোৰ বাহানী পানী, পথাৰৰ পানী চব মিক্স হৈ পেলাই এফালে গুচি আহিছে। সেইটো কাৰণে হৈছে।
তাকে।
নিউজ দেখিলেতটো ভয় লগা হ'ল।
উম অকল নিউজৰ সেই বানপানীৰ কথাই ওলাই আছেগে।
উম অকল তোৰ নিউজটো খুলিবি, মোবাইলটো খুলিবি অকল অকলো বামপানী বিষয়ে।
উম।
বেয়া লাগি যায় নিজ চালে তোৰ বেয়া লাগি যায়।
তাকে।
এতিয়া ধনী ঘৰ ল'ৰা হ'লে পইচা পতি থকা হ'লে অলপ সহায় কৰিলো হয়।
উম।
এতিয়া আমি নিজে দুখীয়া, আমাক নিজে দিলেহে আমি চলিব পাৰোঁ তেনেকুৱা অৱস্থা আমাৰ।
তাকেহে।
কিনো সহায় কৰি এতিয়া, বেয়াও লাগে দেখি পেলাই।
অ।
যেতিয়া গাড়ী, দুৱাৰ, ঘৰ, বাচন-বৰ্তন, কাপোৰ-চাপোৰ, কিতাপ চব উটি আদায় হৈ গৈছে বানপানীত। মানে তোৰ ঘৰটো গোটেই ঘৰ ডুবি গৈ
অ
বেয়া লাগিছে উপাই নাই কি কৰিবি।
তাকে মানে কিছুমানেতো গমেই নাপায় হ'ব নহয় সেইবোৰ মানে সেইবোৰ জেগাত নহয়ে বানপানী ফটক কে হৈ গৈছে মানুহ মানে একেবাৰে হেৰি হৈ গৈছে।
অ সেইটো এতিয়া মানুহ খিনিয়েতো বস্তু সামৰিব থাকি গ'ল।
অ।
য'ত মানে বানপানী-চানপানী মানে তোৰ মানে হৈ থাকে সিহঁতি মানে তোৰ গম পাই আৰু বাম বৰষণ দিলে পানী হ'ব সেইকাৰণে বস্তু-চস্তু মানে থৈ দিয়ে
উম।
এতিয়া তোৰ গোটেই মানে এতিয়া গম নোপোৱাকে হৈ গ'ল ন বানপানী গোটেই মানে বস্তু উলিয়াব নোৱাৰিলে অকল মানুহ কেইটা টা চেভ হ'ল।
অ কেনেকনো গম পাব, এতিয়া আমাৰ ইয়াতে নহয় ফটকে যদি আহে কেনেকেনো জানিম আমি।
উমঁ! তাকে ৰাস্তাত বহি আছো পুৰা বাইক চাই গাড়ী চাড়ী গৈ আছে তাকে চাই চাই বহি আছো আও। হোনা তোমাৰ মই অকলে অকলে আছো আও।
অঁ!
বাবু অহা কথা আছে বাবু অহা নাই।
অঁ!
অকলে অকলে বহি আছো আও। ঘৰত মানে এইটোৰে কুকুৰ কুকুৰ কুকুৰ দুটা পুহিছিলো যে।
অঁ!
আমি মানে গাঁৱলীয়া মানুহ যে গাঁৱত মানে চোৰবোৰ বেছি চুৰবোৰ হয় যে।
অঁ!
তহঁতে চহৰত থকা মানুহ তাতে গম নাপাওঁ আমাৰ গাঁৱত মানে কি হয় এইবোৰ পৰা- চুৰ কৰে হাঁহ চুৰ কৰা ছাগলী চুৰ কৰে এইবোৰ এনেকে চুৰ কৰে যে
অঁ!
সেইকাৰণে কুকুৰতটা পুহিছো মানে নচটব ভকিয়ে থাকে ভুকিয়ে থাকে ভকিয়ে থাকে।
অঁ ভালে হৈছে।
উমঁ মানে তোৰ বাটেদি মানুহ গলেও ভুকিব। ঘৰলে মানুহ আহিলেও ভুকিব মানে মোকে ভুকে মই যদি যাও এতিয়া ঘৰলে মোকে ভুকিব।
অঁ!
সেইকাৰণে দুটা পুহিছো সেইকাৰণে বোলো ইমান ভূকি থাকে সেইকাৰণে ওলাই আহিলো পুলটোতে বহিছো গাঁৱৰ পুলটোতে।
অঁ অঁ
বাকী খবৰ খাতি ভাল আও।
অঁ ভালেই।
উমঁ নিজেতো মাজুলী যোৱা কথা আছিলে এতিয়া মাজুলীত পানীয়ে বাঢ়িছে এতিয়া ভয় লগা হ'ল যাবলে।
মই এতিয়া যাব নোৱাৰি অও।
উমঁ যাম বুলি ভাবিছিলো কাইলৈ মানে।
অঁ!
এতিয়া নিজৰ দেখছো গোটেই বামপানী চবতে এতিয়া য'ত যোৱা কথা আছিলে তাততো বামপানী সেইবিলাক। ফোন মাৰিছিলে তহতি এতিয়া আহিব নালাগে আমি এতিয়া মানুহকেইটা থাকিব পৰা নাই এখন লৈকে।
অঁ!
মানে চৰকাৰে সহায় কৰা নাই বুলি কৈছে বল কৰিব চাগে চৰকাৰে সহায় কিনো সহায় কৰিব আও। চবকেতো সহায় কৰিব নোৱাৰি ন। এতিয়া আমাৰ পইচা থকা হ'লে আমি সহায় কৰিলো নহ।
অঁ!
যি নহলও চাউল কেইটা দালি কেইটাকে দিব পাৰিলো তেল অকন দিব পাৰিলো হয় পইচা নাই দিয়া। দোখিয়া মানু।
আছে বহুতে।
উমঁ। যাৰ পইচা আছে কৰিছে আৰু।
তাকে।
উমঁ।
অঁ হিযোৱাই নাই।
উমঁ।